অ', বাইদেউ কি কৰি আছে।
এ আছো-আছো-আছো ভাত পানী খাই মানে অলপমান ৰেষ্ট লৈ আছো।
অ' ইমান গৰম তাকেইতো কি কৰো বোলো এ তাকেইতো আৰু গছতলত বহি বোলো কথাই পাতো আপোনাৰ লগত।
অ'-অ' তলত মই অলপমান বাহিৰত ওলাই আহিছো।
অ', এই ভিতৰত মানে আৰু ভিতৰত মানে মা নেটৱৰ্ক নাপায়।
অ'-অ' মানে ইমান গৰমৰ কাৰণে, নেটকটো মানে কি বা হ' হ'ল।
অ' একেবাৰে। খালে না ভাত খালে না বাইদেউ।
ভাত নাই খোৱা, ইমান গৰমত মানে ভাত খাব অলপ অ'- অ' ভাত খাব মনে যোৱা নাই ইমান গৰমত।
ভাল না আপোনাৰ।
অ'- অ' ভাল- ভাল।
অ'।
অ' আজি এনেই অ আজি এনেই অম্বুবাচী মেলা কি- কি আনিলে ঘৰত।
অ', আম, কঁঠাল। আম কঠাল এনেকে কিবা কানি আনিলে আৰু দ তাকে।
অ'- অ' খালে আৰু।
অ' খালো।
অ'। টো কৰি খালো দিয়ক আৰু।
অ'-অ' ভালেই হ'ল দিয়ক বতৰৰ বস্তু গোটেই খেন্তি হ'লে আৰু ভালো লাগে।
অ' মানে কি বুলি কয় গৰমতো কঠালতো খাবই নোৱাৰি দেখিলে কিবা খং উঠি যায়।
অ' একা বাৰেই কৈছেহে নাই একাবাৰে। আমাৰ দেউতাকে নাখায় অলপ মান এনে খালে আৰু বেছি খাৱা নাই। দোকানৰ পৰা আহি মানে দোকানৰ পৰা আহি মানে আৰু গৰমত মই আৰু আহাৰ লগে- লগে গিলাচ চৰবত বনাই দিলো।
অ' অ'- অ' দিব- দিব, এই গৰমত নহয় দাদা কচ চৰ্বতে বনাই দিব। অ'।
অ', আছে, আছে, আমাৰ নিমুৰ গাছ আছে। অ', আপুনি, অ', বিকি কি কৰো। হ'লেও সিমান নাই আৰু আছে আৰু মানে আপোনাক লাগিলে নিব পাৰে। আহিবচোন আহিলে আমাৰ নেমু লৈ যাব পাব। গৰমত চৰবত খা কাৰণে বহুত ভাল।
মোক মানে ঘৰচীয়া নিমুয়ে লাগিছিল।
অ', অ', পাব, পাব, আমাৰ আছে নহয়।
নেকি নিমু গিটাত?
গুটি আছে। উম, হ'লেও সিমান নাই আৰু ভাল আৰু ইমান ধুনীয়া চেন্ট। উম, ইমান ধুনীয়া, টেঙা, বঢ়িয়া নেমুকেইটা। আহিবচোন আৰু গৰমত খাই ভালো লাগে।
থৈ দিবচোন পাঁচ কেজিমান।
অ', অ', অ', অ', কম দিয়ক। পাঁচ কেজি নহ'ব অলপমান কম হ'ব আমি ঘৰতে মানে এনেকে খাওনা। অ', আমি বিক্ৰী কৰো এনে বেছিকে বেছিকৈ হেৰি নকৰোঁ, এনেই হেৰি কৰি জৰাই দহ টকা কৰি দিওঁ।
অ', আপুনি নিতাকে দিব আৰু কিবা এটা মিলাই।
অ', আপুনি আহিলে আপোনাক কিয় নিদিম, দিম দিয়ক, দিম দিয়ক আহিবচোন।
গৰমত মানে আকৌ কি কব, আকৌ খাব মন নাযায় নেম পানী খিনি গাটো ঠাণ্ডা পৰে আৰু হালে।
একদম কৈছে না, নেমুৰ পানী খালে গাতো ঠাণ্ডা পৰি যায়।
আমাৰ মানে ইয়াতে নেমু পাবই নাই আৰু।
অ'।
ইমান নেমু বিলাকত দাম আৰু নেমুবিলাক মানে, এ-একদম চালনী নেমু আৰু মানে।
অ', আমাৰ এই লোকেল এয়া, ইমান ধুনীয়া ইমান ধুনীয়া, খাই কিবা ভাল লাগে।
অ', অ', এনে আৰু ভালে আছে আৰু ঘৰত?
আছ, অ', আছো আছো আছো। ভালে, আপোনালোকৰ ভাল না?
অ', অ', আছো আছো, ভালেই আছো। তে আৰু কি কৰিব আৰু গাঁৱত বেয়া লাগি থাকে ন এই গৰমত।
আপোনালোকৰ শাল থকা বুলি শুনিছিলো, গামোচা আছে নেকি?
অ', অ', গামোচা আছে, আমাৰ চাৰিখন শাল মানে।
চাৰিখনে হাল আছে?
চাৰিখন আছে মানে ব অ', অ', এখন গাম, আহ।
গামোচাবিলাকত দিয়ে নো।
গামচাবিলাক মানে আমাৰ এই, ইয়াতে কাষতে দোকান এখন আছে আমাৰ মানে আমি দি আৰু গামোচাবিলাক।
ঠিক আছে।
মানে আমাৰ, অ', মানে আমাৰ এখন গামোচা ৰিহা এখন পত্মিনী যোৰা আৰু এখন মানে সৰু ধৰি ৰখা গ-গামোচা আৰু চাৰিখন
অ', অ'। ভালে দেখোন, আমাকো দিবচোন কেইখনমান গামোচা।
মই দিম, অ', আছে আছে গামোচা।
অ', আমাকো দিব কেইখনমান।
অ', ম, অক, মানে এইকেইদিন মানে বোৱনী কেইটা মানে অহা নাই আৰু গৰমৰ কাৰণে।
উম, আপোনাৰ সেই আছে নে? আপোনাৰ সেই আছে নে? গোট আছে নে আত্মসহায়ক গোট?
অ', অ', অ', অ', মই আছো। মই যোৱা বছৰৰ পৰা সোমাইছো মানে।
অ', ভালে, ত' দহ হাজাৰ টকাটো পালে?
অ', অ', দহ মান, মোৰ মানে তিনিখন শাল আছে। পইচাকিতা পোৱা দেখি মান আৰু এখন শাল বৰাই লৈছো।
অ', ঠিকেই আছে। মইও মানে পইচা কেইটা দোকানত পালো, অ', মোৰ দুখ দোকান আছে, দোকানতে মই পইচা কেইটা খাটালো। আমাৰ-আমাৰ গামোচাৰ দোকান আছে।
অ', অ', ভালেই দেখো। অ', আপুনি যদিন আছে অ', হ'ব। আপুনি কিন্তু আমাৰ দাম, আমাৰ গামোচাৰ মানে ভাল আৰু কোৱালিটিটো। আৰু গামোখন তাঠাও আৰু ফুল বিলাকো ভাল। এ জানেই তো না, ভাল বস্তুৰ দাম অলপ বেছি
অ', ভাল বস্তু মাছ চাজৰ সুতা লাগিব, ভাল-ভাল গামোচা লাগিব।
অ, এনে কিমা, অ', এনে কিমান মতে লয় আৰু গামোচা।
আমাৰ এই গামোচা লৈ পেলাই দাম তিনশ। চাৰে তিনিশ, পাঁচশ সেনেকুৱা আৰু।
অ', মানে আমি জোখল মানে দি আছো তাৰমানে পাঁচশ বিশ টকাকে দিয়ে আৰু গামোচাখনত।
অ', পাঁচশ বিশ টকা কৰি দিয়ে। আমিও দিম, আমিও দিম, আমিও দিম।
অ', দহ টকা মান ভৰাই দিব আৰু, দহ-পোন্ধৰ টকা মান।
অ', হ'ব হ'ব হ'ব, গামচাটো আমাক দিব আমি গামচাটো চাই ল'ম।
অ', এনে আপোনাৰ দোকানখন কোন পিনে বুলি কলে, জেগা-জোগাখনৰ নাম
এ আমাৰ ইয়াতে এই হাজো এৰি যায়, গুৱাহাটীয়ে পায় অলপমান।
অ', অ', মানে আপোনালোকে নিব আহিব নে, আমি মানে দিব যাব লাগিব?
মই যদি আপুনি যদি মোক মাতে, মই তেতিয়াহলে নিবাই যাম। যদি আপুনি যদি নামাতে, তেতিয়াহ'লে কি আপুনি হ'লেও ঘৰত আহে দিয়ে যাব মোক।
মানে ইমান দূৰক লৈকে যোৱাত
অ', আমাৰ-আমাৰ দেউতাকক হ'লেও দিয়ক আপোনাৰ তাতে।
অ', অ', দি আৰু যা যাব লাগিল, আহিব লাগিল, যিমানহক না মাইকী মানুহৰ কথা।
অ', অ', নালাগে দিয়ক নাতে আমাৰ দেউতাক যাই লৈ আহিব বাইক
অ', অ', আছে ন বাইক আছে আপোনালোকৰ আৰু কথা নাই দিয়।
অ'।
ভাতৰ কাৰণে
এ আজি মানে আমতি চোৱা যে নে নিৰামিষে মানে আৰু। য়ে মাছ মাংস খোৱা নাই।
আজি নিৰামিষা খাব লাগে অহ। এয়া মোৰো নকব দিয়ক আৰু ৰা ৰাতিপুৱাৰ পৰা মানে কাম কৰি কৰি মানে ককালৰ বিষ উঠি গৈছে আৰু।
অ'।
ৰাতিপুৱা পৰা ধোৱা পখালা মোচা কাচা কিমান কৰিবা কাম কৰোঁ মানে শেষে নহয় কাম কৰোঁ মানে ওলাই থাকে ওলাই থাকে
আপোনালোক খেতি আছে নেকি?
খেতি আছেই
অ অ পথাৰত গৰু আছে নেকি আপোনালোকৰ
গৰু গৰু আছে আমাৰ খেতি আছে ধান পোতে আমাৰ ঘৰৰ অলপ গাখীৰ চাখীৰ ক্ষীৰ অলপ আছে চাহ পানী খাব পাৰোঁ আৰু
অ গাখীৰো বিক্ৰী কৰে নেকি
অ কৰো নে তিনি চাৰি লিটাৰমান তিনি চাৰি লিটাৰমান ওলায়
এনে গাখীৰতটো ভাল আৰু
উম
অ মানে গাখীৰো লাগি গাখীৰো দিব পাৰিব নেকি একেলগে
এ দিব জাওতে দিগদাৰ হল নহয়
নহয় নহয় মানে মোৰ মানে আমাক আকৌ ল'ৰাজনে সিপিনে মানে সেই টিউচনত যায় মানে ৰাতিপুৱা যাওঁ তাৰ মানে ন ত মাৰ অ ত মানে সিহঁতে লৈ আহিলো আৰু তাৰ ৰাতিপুৱা মানে ছয়ট মান টিউচনত যায় আহোতে মানে আঠটা মান বাজে আৰু
উম হ'ব হ'ব হ'ব মই দি পঠাম বাৰু বটলত ভৰাই
অ মানে এই যে গাখীৰ বিলাক মানে পানী ঢালা গাখীৰ একদম কৈছে এনে চাহৰ কালাৰে নুঠে আৰু
অ' হয় দিয়া চাহ খালা তেন্তে
গাখীৰটো ভাল হলে ভাল দিয়কচোন।
অ', অ', অ', অ', অ', ভাল আমাৰ গাখীৰ একদম ভাল গাখীৰ। আমাৰ ঘৰো। আমাৰ গাখীৰ আমি এই কৰি বেছো প পঞ্চাশ টকা লিটাৰ বেছো ষাঠি টকা লিটাৰ বে বেছো।
অ' অ' হ'ব হ'ব। গাখীৰ ভাল হলেটো পইচা কথা একো হেই নহয় দিয়ক। অ' মই মানে গাখীৰে খাই ভাল পাওঁ তো মানে। কিবা কিবি গাখীৰ লগত অটছ আছে কিবা কিবি বা হৰলিচ চৰলিচ মিলাই খাওঁ আৰু।
অ', অ', খাবই লাগে স্বাস্থ্যটো নিজৰ স্বাস্থ্যটো মেইন বস্তু না।
অ', মানে গাটো বেয়া লাগি থাকে গা মানে ক্ষিনাই মিনাই আৰু মোৰ অৱস্থা নহা হৈ গৈছে আৰু। অ', বেমাৰ আজাৰো এনেকে হৈ থাকে।
অ হয় দিয়া।
অ', এনে কত আছে পিছে আপুনি, নাই নাই নাই নাই ভাত। খোৱা নাই ভাত হ'ল বাৰু।
ঘৰত মানে অলপ নেটৱৰ্কৰ প্ৰব্লেম হয় অলপ ৰাস্তাতে আছোঁ।
অ', অ', ৰাস্তা মানে অ', বাহেঁৰ তলত আছে নে এনে এনে আৰু মেইন ৰাস্তা।
ই আমাৰ ইয়াত এতে ধুনীয়া এইখিনি জেগা বঢ়িয়া ঠাণ্ডা জাগা এডাল সেই আছে। এই এন্‌কে ৰাস্তা কাষতে নাৰিকল আছে
অ', মানে আজিকালি মানে আহত গছৰ তলত মানে বেছি আৰু ন'। ঠাণ্ডা বতাহ ঠাণ্ডা পৰি যায়।
আহঁত গছৰ তলত বহিলে ত মাথাগিলা যদি বেয়া হৈ থাকে তাতে বহিলে ঠাণ্ডা পৰি যায় ভাল।
অ' অ', ঠিক। ঠিকেই কৈছে আপুনি আমাৰ নাই নহয় ইয়াতে মানে অলপ যাব লাগে অকনমান।
এই আহ আহঁত গছৰ তলত বহি পেলাই ভালে লাগে আহঁত গছৰ আহঁত গছৰ তলত বহিয়ে
অ', তাতে বহি আছে নেকি আহঁত গছৰ তলত?
অ', আহঁত গাছৰ তলত বহি আছোঁ।
অ' অ', মানে ওচৰতে আৰু।
অ', ওচৰতে বেছি দূৰ নহয়।
অ', অ', ভালেই আৰু।
অ', অ', আমাৰে সুবিধা যত তাৰপিছত তাতে যাব পাৰো য'তে ইচ্ছা ততে ঘূৰিব পাৰো আপোনালোকৰ কি অসুবিধা নেকি?
অসুবিধা নহয় মানে অকমান যাব লাগে আৰু। দে মাইক। মাইকী মানুহ ছোৱালী মানুহ কথা কৈ থাকিলে মানুহবিলাক মানে নজৰ ৰাখে না।
এ একদম, ঠিক কৈছে আপুনি ভালে কৈছে। একাবাৰে এ মই মই মানে সেইবিলাক চিন্তা নকৰোঁ, মই যোনে যি কৈ কৈ থাকক নিজে ভালে থাকিলে হ'ল। হ'ব আৰু।
অ' অ'।
মই এইটো আৰু নাভাবো মই। মই এতিয়া আপোনালোকক কথা পাতি আছোঁ, মই আপোনালোক কথা পাতি আছোঁ, কোনোবাই মোক কিবা ভাল বেয়া ভাবিছে মই সেইটো মই নাভাবোঁ, মোৰ মানে মই নিজে যিটো মই ভাল কৰি আছোঁ মই সেইটোৱে ভাবো আৰু খালি নিজে বেয়াটো নকৰিলেই হ'ল।
অ' অ', ঠিকেই কৈছে মানে মানে সৰু ভণ্টিটো মানে তাই কম্পিউটাৰ ক্লাছত যায় নহয় তাই মানে ফোন কৰি মোক আৰু কয় মানুহবিলাকে কেনেকে চাই থাকে আৰু ত আছেই আৰু ল'ৰাবিলাক। অক ঘূৰিব অকলে আহিলে চাই থাকে বোলে তাই
অ হয় দিয়া অকলে আজিকালি ৰাস্তাই ৰাস্তাই ওলাব নোৱাৰা ৰছিল মানুহ বিলাকে কিবা কানি নানান ধৰণৰ বেলেগ বেলেগকে কয় আৰু ত ভঠাই বনিয় এটা একেলগে ওলাই যাবই নোৱাৰে মানে চিধাই বেলেগতো ক'ব আৰু মায়াক